হেল্ল'
অ' তোমাৰ খবৰ ভালনে?
অ' ভালেই তোমাৰ?
অ'মোৰো ভালে দিন এনে কি কৰি আছো এতিয়া বিজি নেকি?
নাই, নাই বিজি নাই। তুমি কি কৰি আছা? এনেই আছো মই।
এনে মই এই ৰাস্তাত খোজকাঢ়ি আছো আৰু ইমান গৰম দিছে নহয় সেইকাৰণে আৰু। ঘৰত থাকিলে ভাল লাগে নাই
উম, লাগাতকে বেছি গৰম দি দিছে।
উম, গৰমটো দিছে বাৰু এনেই এতিয়াতো হোলি আহি আছে ন মাৰ্চ মাহত।
অ',
এনেই হৰি কিবা প্লেন আছে নেকি ক'ৰবাত যোৱাৰ বা কিবা কৰাৰ প্লেন আছে নেকি?
তেনেকুৱা একো প্লেনিং নাই অ' এনেতো মই এনে তোমাৰ এটা তাতে হোলী হয় ন বহুত ধুনীয়াকে ডাঙৰ তাতে এবাৰ যোৱাৰ ভাবিছো। আৰু এনেকে যাম তোমাৰ কিবা আছেনে।
অ', এনে মোৰটো বাৰু বিশেষ কিবা নাই আৰু হেৰি মই সুধিব বিচাৰিছিলোঁ তোমাৰ তাতে হ'লি কি ইমান ডাঙৰকে হয় নিকি তাতে?
আমাৰ ইয়াতে টো গুৱাহাটীৰ তোমাৰ ফেঞ্চি বজাৰত হয়। কিন্তু তেনেকুৱা মানে বৰপে তাৰ দৰে নহয় আৰু আমাৰ ইয়াতে তোমাৰ কব গ'লে অ' এই মাৰোৱাৰী মানুহ বোৰে এ গোটেই খিনি এৰেঞ্জ কৰে। ত' আমাৰ ইয়াৰে মানুহ কেইটা যে অকল হোলীটো খেলে আৰু, পানী চানী চিটাই দিয়ে আৰু মাৰুৱাৰী মানুহবোৰে মানে এনজয় হয় আৰু। কিন্তু এনেকুৱা পূজাৰ যেনেকুৱা বৰপে- বৰপেটাত পূজা হয় বা নাম ঘৰত সেনেকুৱা এনেকা দৌলটো এনেকে ওলাই বা কৃষ্ণ ভগৱানক এনে ওলাই সেনেকুৱা নামঘৰৰ টাইপৰ এনেকুৱা একো নহয় অকল ফেঞ্চি বজাৰতে যে মানে বহুত ডাঙৰ কে হয় হলীটো সেইটোৱে। মই বাৰু
আচ্ছা এনে আমাৰ ইয়াতে ইমান বিশেষ কিবা নহয়ে আমাৰ ইয়াতে। আমাৰ ইয়াতে আমি ঘৰে ঘৰে গৈ কিনে খেলো এইটোয়ে আৰু। ইমান বিশেষ আমাৰ ইয়াতে ৰংগিয়াত একোৱে নহয় এনেক চাইল্ড হুড মেমৰি আছে মেমৰি আছে নে কিবা হলী খেলাৰ বিষয়ে?
অ' আছে। তোমাৰ এই সৰু কালতে আৰু লগৰ বন্ধু সকলৰ লগত বা এই ওচৰ চুবুৰীয়া চুবুৰীয়াৰ মানুহৰ ঘৰত গৈ গৈ হলি খেলিছিলো। সেইটোয়ে তেনেকুৱা আৰু নাই একো।
এনে পেৰেণ্টচ পেৰেণ্টচ হতে সৰু থাকোতে খেলিবলৈ পাৰ্মিশন দিছিল নিকি অনুমতি দিছিল নিকি? মোক তো ইমান দিয়া নাছিলে, মোক তো ইমান দিয়া নাছিলে। স্কুলৰ ফ্ৰেণ্ডৰ লগত খেলছিলা নিকি কেতিয়াবা হলী মই কিন্তু বহুত খেলছিলো স্কুল ফেণ্ডৰ লগত। স্কুলত থাকোতে মানে হলি লৈ কিনে আগতে তাৰপিছত ক্লাছ চ্লাছ শেষ হোৱাৰ পিছত আৰু তেতিয়া খেলিছিলোঁ আমি তোমালোকে খেলিছিল নিকি?
তোমাৰ আ উম স্কুলৰ ফ্ৰেণ্ড আ ফ্ৰেণ্ড চাৰ্- ফ্ৰেণ্ডৰ লগতে খেলিছিলো বন্ধু চন্ধুৰ লগত মানে হলিৰ আগৰ দিনা আৰু হলিৰ দিনাতো বন্ধই থাকে স্কুল সেইদিনাখন পাৰা নাছিলো ত' আগৰ দিনে আমি খেলিছিলো আৰু তাৰপিছত কলেজত তো খেলিব পাৰিছো বাৰু সেনেকুৱাই আগৰ দিনাই হলীটো দিন বন্ধই দি দিয়ে ন'।
অ' সেইটো দিয়ে বন্ধ দিয়ে কিন্তু আমাৰ ইয়াতে বেছি দিয়া নাছিলে। কেতিয়াবা আমি মানে স্কুল বন্ধ দিলেও আৰু আমি বন্ধু বিলাকে মিলি কেনে কৰবাত লগ কৰো আৰু লগ কৰাৰ পিছত খেলো আৰু তেনেকুৱাকে আৰু এনে স্কুল হলিৰ আগদিনা এনে স্কুলত খেলা যায় বিশেষকে। কিন্ত ইমান খেলা নাযায় আৰু। এনে হেৰি কিবা কেমিকেল কালাৰ বা এইবিলাক বেলুন চেলুন বেয়া ন' এইবিলাক।
অ' সেইবোৰ সেইবোৰতো বহুতে বেয়া সেইবোৰ দি ত খেলিবই নালাগে কাৰণ অ' কাৰ বা আৰু মানে কিছুমানৰ মানে তোমাৰ ছালৰ প্ৰব্লেম হৈ যায়।
উম।
কিছুমানৰ অ' উম, অ' কিছুমানে মানে বহুত খিনি কিছুমানে মানে এনেকে হান অ কিছুমানত তুমি চাবা এনেকে ৰঙা, ৰঙা ৰেচেছ টাইপৰ হয়।
আচ্ছা এনে তোমাৰ ফেভৰেট কালাৰ কি হলিত খেলাটো? হলি খেল ফেভৰেট কালাৰটো কি মোৰটো বাৰু হেৰি ব্লুটো হয়। হলীৰ হলী ফেভৰেট কালাৰটো কি মোৰ ব্লুটো হয় কিন্তু মোৰ।
অ' মোৰ গুলপীয়া কালাৰ টো হয়।
আচ্ছা এনে হলিত কিবা চেফ মানে কিবা ধ্যান ৰাখিব লাগে নেকি চেফটিৰ বিষয়ে কিবা?
হা কি ক'লা?
ছেফটিৰ বিষয়ে কিবা ধ্যান ৰাখিব লাগে নেকি হলী খেলোতে?
উ
ধ্যান ৰাখিব লাগে নি মই টোতো ভাবিছিলোঁ মই এনে এইবিলাক কালাৰ চালাৰ বেছি গাত নলগা কে আৰু গাত বেছি কালাৰ লাগালি আৰু কিবা কেতিয়াবা নু উঠে আৰু। ৰাখিব লাগে নেকি? তোমাৰ মতে কি কয়?
আহি কেনো মোৰ মতেতো চেফটিয়ে মানে এনেকে ধ্যানটো ৰাখিবই লাগিব ন' কাৰণ আমিতো গম নাপ পাওঁ কোনটো কালাৰত কি কেমিকেল এনেকুৱা মিলোৱা আছে আমাৰ স্কিনত বা কেনেকুৱা টাইপৰ
অ',
কি কে
আচ্ছা।
বনুৱাইম।
উম, ড্ৰাই কালাৰ টো ভাবো মই। ড্ৰাই কালাৰটোৱে বেছি ভাল কালাৰতকে হেল্ল'
অ' মই ক'লো তোমালোকৰ তাতে যে হলিৰটো যে হয় মানে কেনেকুৱা কি ধৰণৰ হয় কেনেকুৱা কি ধৰণৰ হয় অ'
আমাৰ ইয়াতে মানে বালটিত কালাৰটো হানি কেনে আৰু চবে, চবে গাত লাগাবাৰ দিয়ে সেইটোয়ে আৰু আমাৰ, আমাৰ ইমান ইয়াতে বেছি বিশেষ কিবা নহয় আৰু।
এমাৰ যাচ ইয়াতে ড্ৰাই কালাৰ চে দখেলোঁ। ৱাটাৰ কালাৰ্ছ দি খেলা নাযায় বেছি। কাৰণ গাত লাগিলে নুওথে কেতিয়াবা তে পিছদিনা স্কুলো থাকে, পৰীক্ষাও থাকে। সেইকাৰণে খেলা নাযায় আমাৰ ইয়াতে বিশেষ কিবা আৰু। সেয়ে আৰু হোলীত কিবা অ' হেৰি হৈছে নেকি? ফ্ৰেণ্ডজৰ লগত কিবা দুৰ্ঘটনা কিবা হৈছিল নেকি এনেই হলি খেলোঁতে কিবা?
মইতো তেনেকে মানে গম নাপাও কিন্তু কিছুমানৰ এনেকুৱা হয়ে। তোমাৰ অ' কনখেম মেমলি অ' তোমাৰ স্কিনতে মানে হয় কিছুমানৰ এনেকুৱা ৰঙা, ৰঙা পৰি যায় বা টিভি খবৰতো দেখায় যে এইটোত মানে কেমিকেল মিক্স আছে যিবোৰ মানে বেয়া আৰু কালাৰ বোৰ যোনটো আবিৰ কালাৰ হয় সেইটো দিয়ে মানে ৰংটো দিয়ে খেলিব লাগে।
আচ্ছা, হোলীত এনেই তোমাৰ স্পেচিয়েল খাৱাৰটো কোনটো?
হা
খোৱা বস্তুটো
কি মানে কৈছা বুজা নাই
কলেদ খোৱা বস্তুটো কি তোমাৰ মেনে মেইনলি কি ভাল লাগে কলেদ খাই কিনে আৰু
মোৰতো তেনেকুৱা চিকেন তিকেন এইবোৰ খায়ে ভাল লাগে বেলেগ আৰু নাখাওঁ
হ'লিত এনে বিশেষ কিবা গান চলোৱা নে বজোৱা নেকি কিবা বিশেষ গান কিবা যেনিবা ফিচকাৰী ফিচকাৰী পিচকাৰীৰ গান আছে কিবা আৰু কিবা কিবি গান আছে ন
অ অ সেইবোৰতো বজায়ে ন সেইবোৰ বজাও
আৰু হেলে মই ভাবিছিলো হোলীৰ কথাটো যে হৈ আছে এনে হোলীৰ উৎপত্তিটো ক'ৰ পৰাই হৈছে মানে জানা নেকি কিবা?
অ মই গ মানে ইমান খিনি গম নাপাও আৰু অকমানহে মই গম পাও মানে দুটা মোৰ মানে অ অ মোৰ মানে ককা আইতাই সেনেকে কৈছিলে আৰু দুটা এনেকে কাহিনী আছে এই তোমাৰ হিৰণ্যকশিপুৰ নামৰ এজন মানে অসুৰ আছিলে আৰু তোমাৰ হলিকা দহন নামৰ এজন আছিলে আৰু কিন্তু কাহিনীটো নাম হয় ত হৰন্য ক কশিপুৰে তোমাৰ নিজৰ ল'ৰা যোনটো প্ৰসল্লাদক তেওঁক লৈ কেনে জুইত বহিছিল বোলে ত বিষ্ণুৰ কৃপাত মানে প্ৰহল্লাদ বাচি গ'ল কিন্তু ফুলিকা মানে মানে তোমাৰ পুৰি কিনে মৰি থাকিল আৰু সেইকাৰণে মানে বেয়াৰ ওপৰত ভালৰ জয়ৰ প্ৰতীক বুলি কয় মানে তোমাৰ প্ৰহল্লাদ টোতো বাচি গ'ল ন বিষ্ণু ভগৱানে বচা চাই দিলে আৰু শলিকা বেয়া আছিলে ত অশুভ আছিলে ত তেওঁ মৰি থাকিলে ত সেইকাৰণে মানে কয় আৰু হলীটো তোমাৰ মানে ভালৰ কাৰণে হয় বেয়াটো এনেকে গুচাই কেনে হোলীটো আহে আৰু সেইটোত টাইমটো তোমাৰ বসন্ত কাল চলি থাকে ত বসন্ত কালতো আমাৰ এনেকুৱা ই হয় যে আই হয় এনেকুৱা টাইপৰ যে বতাহটো যেতিয়া ভাল নাথাকে আমাৰ বেমাৰ আজাৰো হয় ত সেইখিনি মানে হলীৰ পিছৰ পৰা আৰু ধুনীয়াকে মানে শেষ হৈ যায় আৰু এখন কাহিনী তোমাৰ এই ৰাধা আৰু কৃষ্ণ যোনটো তোমাৰ সিহঁতে খেলিছিলে হলী খেলিছিলে কৃষ্ণ ভগৱানে অ গোপীসকলৰ লগত মানে খেলিছিলে ত সেইটোও হয় সেইকাৰণে অ সেইটোৰ কাৰণে তোমাৰ আমাৰ অ অ প্ৰথম দিনাখন মানে এনেকে আমি ভগৱানৰ ভগৱানকো দিয়ে নামঘৰত বা কৃষ্ণ মন্দিৰ যোনটো গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰ আছে তাতো বহুত ধুনীয়া আৰু ডাঙৰকে তোমাৰ পালন কৰা হয় আৰু তাত এ দৌল গোবিন্দ মন্দিৰত কৃষ্ণ ভগৱান আছে ন তাতো বহুত ডাঙৰকে উদযাপন হয় হলী
যে ভালে লাগিলে কথাখিনি শুনিকিনে মোৰ ইণ্টাৰেষ্টিঙে হয় কথাখিনি এনেই তুমি কব পাৰিম তোমালোকে ফ্ৰেণ্ডজৰ লগত যে প্ৰেংক কৰিছিলা নেকি এনে হলীৰ নামত? কিবা প্ৰেংক কৰিছিলা নেকি আমিতো বহুতো কৰিছিলো এনে গাঠা সানি কিনে আৰু ফ্ৰেণ্ডজক সোমাই দিওঁ যাতে এনেকুৱাকে আৰু
অ তেনেকুৱা মানে কৰা নাই তেনেকুৱা মানে মই ঘৰৰ পৰা মানে উম দিয়া নাছিলে আৰু যিবোৰ কৰিবি কিবা ওচৰৰ লগৰ ল'ৰাকেইটা কৰিছিলে দেখা পাইছিলো আৰু এনেকে গাতা সানি থৈ দিয়ে। তাৰ পৰা জংঘল দি দি এনেকে মাতি আনে ত-তাতে পৰি যায় বোকাত। তেনেকে সোমাই দিয়ে বোকাত গা-ধুৱাই বা কণী বেয়া কণী মাথাত মাৰে। সেইবোৰ বাৰু মই কৰি পোৱা নাই। কিন্তু লগৰ সিহঁতে কৰিছে আৰু দেখা পাইছে চাগে। তোমালোকৰ তাতে হয় নেকি তেনেকুৱা?
আমাৰ ইয়াতে বহুতে হয়, আমাৰ ইয়াতে। এনে তুমি কব পাৰিবা নেকি হলিৰ পিছদিনাত তুমি খাই কি খাই কিনে ভাল পোৱা আৰু? এনে হোলীতটো ভালো মাংস খাইকিনে ভাল পাওঁ, হোলীৰ পিছদিনা আমাৰ হোলী পিছদিনা কিন্তু মাংস ইমান বেছি নাই নহয়েই।
অ' আমাৰতো বাৰু অ' হোলীৰ পিছদিনা সেইদিনাখনতো মাংস খালে আৰু পিছদিনা আৰু নহয়। মাছ-তাছ হয় আৰু বাৰ কেতিয়াবা নিৰামিষো হৈ যায়। সদায় আৰু সেনেকে খোৱা নহয়, মানে কিবা আৰু অকমান হাল কা টাইপৰ সেনেকা খোৱা থাকে আৰু, ইমানো মানে এনেকুৱা মছলা-চচলা দিয়াতো মাংস-চাংস কোৱা হয়ে ন, হোলীৰ দিনাখন। ত' পিছদিনাখন অকমান মানে অকমান কম মচলাৰ বস্তু খাও আৰু আমি।
দিয়া কথাটো শুনি কেনে ভালেই লাগে, কেতিয়াবা লগ কৰিম দিয়া ঠিক আছে।
অ' দিয়া!